অ আপচনে অ ঠিকে আছে। আমি এতিয়া- এটা টপিক লৈ কথা পাতি বাৰু আপুনি ভাবিছেনে টপিক-
হয় হয় হয় হয় আমাৰ- টপিকতটো এতিয়া খাদ্য যেনেকুৱা গৰম বতৰত কি খাদ্য খোৱাতটো ভাল। আৰু ঠাণ্ডা বতৰত কি খাদ্যতটো আহ বেছিকে খোৱা যায়। আৰু কি কি চব্জি আনে বা খেতি বাতি কৰে তেনেকে এইফ এই বিলাৰ ওপৰতে কথা পাতিম আৰু ন আমাৰ টপিকটো হয় ঠিক আছে এতিয়া আপুনি। কওক চোন ফল মূল পোৱা যায় ফল মূল নে বা কি ছবি সেনেকুৱা এ টু জেড মানে এইখিনি-
এতিয়া গৰমৰ গৰমৰ বতৰতো এইটো কি ক'ব এইটো বেছি মাংস খ খাব ভাল নাপাওঁ আৰু গৰমৰ বতৰ
হয় হয় এইটো সঁচা কথা
টেঙা নিচিনা অলপমান কি কি কি থাকে। টেঙা নিচিনাচ থাকে।
হয় হয় লেবু বুলি কয় লেবু
ভাল পাওঁ আৰু মই।
অ হয় গৰমত মানে লেবু খালি ভাল আৰু ন বেছিকে অ উত্তৰৰ সময়ত কি কৰিব লাগে জানা না এতিয়া তৰমুজ খাব লাগে তৰমুজ গিলাও বহুত ভাল মানে দেহৰ কাৰণে নিজৰ- আৰু ইফালে তিয়া খাবা লাগে। কে কাটি কেনে ধুনীয়াকে গৰম বতৰম মানে এক বা তিয়া বা এটা দুটা তিয়া খাব লাগে আৰু মানে সেইবিলাক গৰমৰ কাৰণে বহুত ভাল দেহৰ কাৰণ নিজনৰ কাৰণে।
হয় গৰমৰ কাৰণে তৰমুজটো বহুত ভাল। পানী থাকে ন তাতে
হয় হয় থাকে থাকে থাকে। ভাল লাগে আৰু অলপ চলপ নিমখ চিমখ আহ কাজি যদি খায় নিমখ চ মৰম লগাই কেনে ন।
হয় ফল মূল খাব লাগে আৰু ন গৰমত
গৰমত ফল মূল খাব লাগে।
উম।
এতিয়া মানে বিভিন্ন ওল্টা পু পচি যদি খাদ্য খোৱা হয় না গৰম পাতত মানে বেমাৰ চেমাৰ হৈ যায়। ন
হয়।
এতিয়া আপুনি কওকচোন ঠাণ্ডা বতৰত এনে কি কি চবজি পোৱা যায়।
ঠাণ্ডা বতৰতো শাক পোৱা যায় ন আমাৰ। শাক শাক বিলাকতো ভাল লাগে আৰু বেছিকৈ
উম তেনেকুৱা ধনিয়া চনিয়ও পাই যায় ন
সেইটো মানে এক অ লাইন
অ এইবিলাক পাৱা যায়।
ধুনীয়া ধুনীয়া শাক পোৱা যায় মানে ঠাণ্ডা বতৰত ন সেইকাৰণে পাৰ পায় আৰু ঠাণ্ডা বতৰত এই এটা কি হৈছে তাকে আলু পিটিকা নো সেই টো খাই বহুত ভাল পাওঁ মই।
অ ভাল তৰত মানে এনেকুৱা ন দ এনে তাৰপিছ আলু পিটিকা যদি খ
উম
উ ভাল লাগে ভাল লাগে বহুত ভাল লাগে খালি এতিয়া আপুনি আহকচোন ক মোৰ কি কি? কি কছিলে আপুনি আকৌ কব পাৰিবনে?
কোৱা আপুনি।
অ আচ্ছা মানে এনেকুৱা আৰু ন এতিয়া মানে হয় হয় মইতো খুব ভাল পাওঁ মানে গৰমৰ দিনত মানে তিয় তৰমুজ এইবিলাক খাই কেনে ভাল। লাগে আৰু কেতিয়াবা কল খাওঁ কল চল থাকিলে ভাল লাগে তিছত আৰু এতিয়া গৰম না কাজি নেমু নেমু নেমু মানে এ পানীৰ লগত মানে মিক্স কৰি সেইটো চেপ পাই কেনে এইটো মানে তাৰ যিটো বা পানীৰ থাকে ন পানীটো পানীত মানে মিক্স কৰি কেনে অলপমান নিমখ দি কেনে বা চিনি দি কেনে এইটো খালেই আৰু ভাল লাগে আৰু ন। আৰু ইয়াৰ লগতে আৰু কেতিয়াবা আৰু তিয় চিয় খাই যায় তিয় খালেও বহুত ভাল।
তিয়া খালি ভাল তৰমুজ খালি ফাল তাতে পানী বেছিকে থাকে তাৰ কাৰণে মানে দেহৰ কাৰণে খুব ভাল হৈ যায় আৰু ন
হৈ যায়।
হয় হয় হয় এতিয়া বতৰ চতৰ কেনেকুৱা? আপোনাৰ ফালে?
বতৰতো বহুত গৰম। ৰ'দ দি আছে আৰু বাহিৰত গেলি বহুত মানে ৰ'দ আছে বহুত গৰম হ যোৱা নাই মই বাহিৰৰ ঘৰতে আছোঁ আছিতো
ঠিকে আছে উম কাম থাকিলে যাবা কাম নাথাকিলে আৰু বাহিৰত গ গলে কি হ'ব ন ইমান গৰম আৰু কি কৰি থাকিবা এনেকুৱা হৈছে হয় হয় ভাল নালাগে মানে
উ যি পাত খালি নেকি আপুনি এতিয়া হেল্ল' শুনিছে নে আপুনি আপোনাৰ মাতটো অলপ মানে নেটৱৰ্কৰ প্ৰব্লেম নেকি অলপ মানে অলপ সুবুৰা পাই আছে আৰু ন ভালদৰে শুনা নাই মানে উম খুজিছে এতিয়া অ অলপ ফাঁচি আছে আপোনাৰ মতটো
কি কৰো আৰু মই ৰ
অ মানে ফাইভ জি নালাগে চাগে ন আপোনাৰ ঘৰত। মানে ফৰ জি চলে নেকি?
হেল্ল' হেল্ল'
হেল্ল'
ক'ত যাবা?
অ শুনিছো শুনিছো শুনিছো। আপুনি শুনি আছেনে?
আপুনি
হ মানে মোৰ নেটৱৰ্ক প্ৰব্লেম ন কি মানে। নেটৱৰ্ক প্ৰব্লেম হ'লে সেনেকুৱাই আৰু নুশুনে শুনা নাই সেনেকা হৈ যায়।
মোৰ ছাইডেৰে দি নেটৰ প্ৰব্লেম হৈছে চাগে এতিয়াতো ঠিক আছে ন।
হয় হয় আচ্ছা আপুনি ভাত খালে নেকি
অ' খালো
কি কি চব্জি আঞ্জা খালে আপুনি
সেইটো মাহৰ দালি আছিল আৰু মাহৰ দালি আৰু আৰু মাছ আছিল সেইটোৱে আৰু চিম্পিল বনাইছোঁ মাছ
অ মাছ খাইছে নেকি আচ্ছা তোমাৰ নিজৰ খালৰে না বজাৰৰ পৰা আনিছিলে মাছটো
আমাৰে ঘৰৰ পৰা
অ ঘৰতে উঠাইছিলে আৰু ন
অ পুখুৰী আছে না আমাৰ পুখুৰীৰ পৰা উঠাইছে এ কি মাছ আছিলে এইটোতো কি নাম কম মই
জিয় আচ্ছা খালি আৰু ন ঠিকে আছে একো নাই মানে অ পিছে ঘৰৰ হা উ মইও খালো এই বেছি টাইম মাই মানে জাস্ত থাৰ্টি মিনিটছ মান হৈছে আৰু আধা ঘন্টামান উম মাহৰ দালি আছে আমাৰো উম মাহৰৰ দালি আছিল হা হা
হয় নেকি
হয় হয় মাহৰ দালি আছিলে মাহৰ দালিটো খাৰ খালো আৰু ইফালে পটল আৰু আলু ভা ভাজিয়া কৰিলে আৰু এইফালে জ্বালা এটা লৈ কেনে খাই দিলো আৰু মানে গৰমত কি কৰিম ন উম বেছিও খাব নোৱাৰে আৰু উল্টা চিধা চব্জি কেনে খাই কেনে ভাল নালাগে না
হয় হয়।
উম
বাকী এনে আপুনি। কি আঞ্জা খাই ভাল পায়।
মই বাকীতো এনে অ হয় হয়। এনে ক'বা গিললেতো মানে গোটেই খিনি আঞ্জাতটো খাই কেনে ভাল লাগে কিছুমান কিছুমান এনেকুৱা মনত। হৈ যায় কেতিয়াবা কিছুমান খাদ্যটো মানে আঞ্জা চব্জি গিলাকে মানে খাব ইচ্ছা নাযায় যেনেকুৱা মই কিছুমান কুন্দলি চন্দুলি সিমান ভাল নাপায় আৰু কিছুমান ফল কিছুমান ফল আছে না পেজ পৰি গেল মানে খাবা কিছুমান কেতিয়াবা মানে ভাল নালাগে আৰু মানে থ কিন্ত কেতিয়াবা খোৱা যায় আৰু বাৰা দিলে বনালে কেতিয়াবা খোৱা যায় আৰু কেতিয়াবা মন নাথাকিলে আৰু নাখাওঁ আৰুি ইমান ভাল নাপাওঁ ত' এনেক বেছিকে ভাল পোৱটো দালি চালি থাকিলে ভাল দালি খালি আৰু দালি আৰু ইফালে আলু কিবা এটা ভাজি এনেকে থাকিলে ভাল আৰু ইফালে কি কয় এইফালে যিটো বা অলপ চালপ চাটনি এতিয়াতো গৰম বতৰ না যেনেকুৱা তিয়া চিয়া অলপ কাহ তিয়াচি অলপ কাটি লৈ কেনে বা কিবা এটা এনে নিমু চেমু লৈ কেনে খালে ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডাকৈ ন উম আপুনি কোন টো চব্জিয় বেছিকে ফল পোৱা পাই
চব্জি চব্জিটোতো অঁ আঞ্জা আঞ্জাটোৱে কম হয় গাহৰি খাই ভাল পাওঁ আৰু গাহৰি অ
গাহৰি মাংস আচ্ছা গাহৰি মাখটোতো বহুত ফেভৰেট আৰু চবৰে ন
অ সেইটোতো বিয়াতোতো লাগ লাগিবই আৰু আমাৰ বিয়াত ততেনো এই সিটোক কি কয় এইটো গাহৰিতো থাকিবই আৰু
উম এইটো এইটো আৰু আমাৰ কালচাৰৰে এটা বস্তু মেইন। খাদ্য হয় ন গাহৰি নাথাকিলে মানে কিবা বিয়া চিয়াও সেনেকুৱা নহয় মানে বিয়া। বিয়াত নি যেন নালাগে হা হা সেনেকা হৈ যায় বিয়াতো মানে গাহৰি লাগে আজি। আজিকালি আৰু চবেই খায় ন। আগতে মানে কম কেই খুৱা হৈছিলে মানুহকেইটা বহুত অ। এতিয়াতো চবেই খোৱা হ'ল আৰু পোহা বজাৰতো পোৱা যায়। মেলা ন সেনেকুৱা আৰু
যোনে খাইছে একবাৰ ন টেষ্টটো পাইছে সিহঁতে মানে।
হয় হয় হয় এৰিব নোৱাৰে হয় মানে গাহৰি। ফ'টো মানে বেলেগ হয় আৰু ন মজাটো। যেনেক চিকেন ব্ৰইলাৰ গিলাকো মই এনেকুৱা ভাল নালাগে এতিয়াও মই ভাল নালাগে মানে এতিয়া যদি মই গাহৰি বেছিকে ভাল পাওঁ আৰু ন গাহৰি খাই।
এতিয়া মই যদি চিকেন চিকেন ব্ৰইলাৰ চলাই তেতিয়া ভাল নাপাওঁ সিমান নাখাওঁ মানে কেতিয়াবা পালে কেতিয়াবা মোৰ ইচ্ছা গিলে অলপমান খাওঁ বাছ হিমান নাখাওঁ আৰু ব্ৰইলাৰ চইলাৰ। আৰু আদা এইবিলাক ইমান ভাল নালাগে মাংস।
লোকেল আন্ডা হ'লে বেলেগ হয় আৰু এইজি মানে এনে পোৱা যায় না এইবিলাক দোকানৰ কিনা বিলাক ভাল নাপাওঁ মই আন্দাটো লোকেল মুৰ্গীৰৰ আন্দাটো ভাল পাওঁ আৰু কিন্তু এটাই খাব লাগে বেছি প্ৰটিন থাকে আৰু
হয় হয় হয়। খাই থাকিলে আৰু ভাল নহয় আৰু এতিয়াতো গৰম বতৰ না গৰম বতৰ মানে মাংস। সবিলাক ইমান ভাল নহয় মানে এতিয়া আৰু মাংস ব্ৰইলাৰ চলাৰ বেছি গৰম দি থাকিলে মানে ব্ৰইলাৰ। খাই দিলে মানে আহ কি হৈ যায় জণ্ডিছ চডিছৰ পৰি যায়। ৰ কাৰণে বহুত বেয়া এলাৰ্জিও হৈ যায় সেনে হৈ যায় আৰু ন তাৰ কাৰণে সিমানে খাৱাত তো ভাল নহয় আৰু ন। অ কোৱা?
আমাৰ টাইমটো হৈছে হাঁ ৰাখোঁ আৰু
আচ্ছা ঠিকে আছে আপোনাক হয় হয় আমাৰ আপোনাক আপোনাৰ লগত কথা পাতি কেনে বহুত । ভাল লাগিল মন আৰু মই আশা কৰো যে আপোনাক মই পিছত লগ পাম ন উ ঠিকে আছে তো ন ধন্যবাদ। ঠিক আছে।